হেল্ল হেল্ল'অ
উম কি শুই আছো।
ঐ তাই শুবলে লৈছে। উম। সি শুলে?
সি শুলে।
ভালে নে কিবা ক।
ইমান খালে তহঁত যে তাৰপিছত হে খুৱালোঁ।
মই এই বিস্কুট পানীকন খোৱালো এতিয়া।
অথনি ভাত ইফালে এটা লেট্ৰিন। খালী হৈ গ'ল।
উম উম উম।
উম
মামীহঁত আহিলে?
নাই আহা।
অ আলহী ঢেই আহিছে নেকি মানুহ?
নাই আহিছে যদিও মই গম নাপাওঁ, মই যোৱা নাই নহয়। উম, খাবলে মন যোৱা নাই।
মাইডা।
মাইনা তাতে আছে। বাবু দা গৈছে। গৈছো, আহিছোঁ নাই খোৱা বুলিও ক'ব নোৱাৰি। গেজাৰলে দিগদাৰ হোৱা নাই নহয়? হেল্ল', হেল্ল'। হেল্ল'ও। হেল্ল'